হেল্লৌ'
শুনিছ নাই? হেল্লৌ'
শুনিছনে নাই?
ছ নাই? ময় শুনিছোঁ বোলো, তই শুনি-
শুনি আছোঁ। তো ভাগৰ ভালকে পোৱা নাই গম পাইছ। মামা- খুব গোন্ধ আছে।
কি এপটো এপ এপটো আঁতৰাই দিলে কি হেৰি নুশুনে আও নেকি?
এই আবাজটো লগালে নুশুনে। কেনেকুৱা খবৰ? ভাল পাইছো।
কেলে?
যানো?
তাপা এপটোৰ পৰা ওলালে শুনে নে নাই?
অঁ' এই আবাজটো আঁতৰাই দিলে শুনে। ঠিকে আছো, কিমান দিন হ'ল? নকমে। এ ফিনফিনিয়া হৈ আছে ধুনীয়া হৈ আছে। ধুনীয়া হৈ আছে। উম' কি কৰিছা? গানো গাইছা? অঁ তো এতিয়া গান চান গাই থাকি-